হেল্ল'?
হেল্ল'?
অ শুনিছানে?
অ শুনিছোঁ।
অ ঠিক আছা?
অ ঠিকেই আছো।
অ কি এ কি কৰি আছা এতিয়া?
উ, এনেই বহি আছোঁ, তুমি কি কৰি আছা?
এই আছো বহিম।
উম চাহ চাহ খালা? না খালো খালা, তুমি?
অ ময়ো খালো এই জাষ্ট অলপ আগত।
অ।
বাকী খবৰ খাতি?
ভালেই। তোমাৰ?
এই ভালে আছো দিয়া।
উম আজি গৰম কেনেকুৱা পৰিছে পিছে?
সেই বাপৰেই নকবা আৰু দেই, গৰম খাত্ৰা দিছে ন
উম।
কিন্তু মানে আজি পোৰা গম দিছে হেৰি আছে ন এতি এইটো বৰষূণ দি আছো কিন্তু মাজতে।
উম। এনেই বহি থাকিলে ঘাম পানী ওলাই থাকে, ফেনৰ তলত থাকিবই লাগে এনিটাইম।
ফুৰিব নোযোৱা নেকি?
তাকে ভাবিছো কৰ'বাত যাম বুলি এনেই ফুৰিব কৰিব আৰু কলেজো বন্ধ।
যাব পাৰি তেনে।
উম, তুমি ভাবিছা নেকি ক'ৰবাত যাম বুলি?
হেল্ল হেল্ল
ভালকে কোৱা শুনিয়ে নাই পোৱা?
কিবা কিবি লগাই লৈছা নেকি হেডফোন
নাই লগোৱা নাই।
অ অ নাই মানে মাতটো কিবা কেটেক কেটেক মাৰিছে সেই কাৰণে কৈছিলোঁ।
কেতেক কেতেক তোমাৰ ফালৰ পৰাই অহা নাই, মই দূৰৰ পৰা কৈ থকাৰ নিচিনাহে লাগিছে আৱাজটো।
কি কৈছা?
মানে তুমি দূৰৰ পৰা কৈ থকা নিচিনাহে লাগিছিল।
হয় নেকি?
অ এতিয়া আহিছে ভালকেই।
অ অ কিয় বুলি কৈ, বাকী ভাত পানী খালা?
ক'ত যাম বুলি লি হেল্ল
অহ।
খোৱা নাই ভাত পানী, আমাৰ ঘৰ এইফালাই, মিছা মাৰি মিছা মাৰি, তোমাৰ?
মিছা মাৰি নেকি?
উম।
অ তেনে ঠিকেই আছে বাৰু আমাৰ ইয়াৰ পৰা ওচৰে মিচাৰ বেছি দুৰ নহয় আমাৰ।
অহ অহ।
আমাৰ ইয়াতেই ধৰা আৰু উচৰা উচৰি ধৰা আৰু বেছি দুৰ নহয় খালি তোমাৰ মোৰ।
উম। বাকী পিছে ক'ত ফুৰিব যাম বুলি ভাবিছ?
তাকে ভাবিছো অৰুণাচল যাওঁ নেকি।
অ পাৰা যায়।
যাবা নেকি?
যাম বুলি ভাবিছো আমিও।
অহ। বাকী তোমাৰ এইটো কিনাম কৈ পঢ়া শুনা হৈছে নাই?
পঢ়া-শুনা হৈ আছে এইবাৰ বি এ, তুমি?
এইবাৰ বি এ নেকি?
উম।
অ', বি এ কিমান চেমত পঢ়ি আছে মানে?
বি এ ফাৰ্ষ্ট ছেম এইবাৰ, তোমাৰ?
অ', ফাৰ্ষ্ট ছেম নেকি? মই এই লাষ্ট দিয়া আৰু।
অ', লাষ্ট ইয়ৰ ঠিকে আছে।
তোমাৰ ইষ্ট্ৰিম কিহত নো?
ইষ্ট্ৰীম মোৰ তোমাৰ আৰ্টছত।
আৰ্টছৰ ন'? ভাল ভাল ভাল কিন্তু মেজৰ ক'ত লৈছা? মোৰ মোৰ মোৰো আৰ্টছৰে হয়
উম, বেলেগত ছিটেই নাপালোঁ। ইমান পোৱালি এবাৰ কলেজত আৰু।
ক'তনো কলেজ তোমালোকৰ?
আমাৰ এই ৰঙাপাৰাতে কলেজ, তোমাৰ?
ৰঙাপৰা নেকি? আমাৰ তেজপুৰ কলেজ।
অ', ঠিকে আছে।
অ'। উম।
তোমাৰ দুফালে মেজৰ-চেজৰ কি আছে?
আমাৰ মেজৰ মোৰ হৈ গ'ল মেজৰ তোমাৰ পলিটিকেলত, আকৌ তোমাৰ মাইনৰ অকল আচামিচত।
অ'। মোৰ মাইনৰটো কি আছিল, মাইনৰটো এডুকেশ্যন আছিল।
এডুকেশ্বন মাইনৰ ন'?
উম।
ঠিক আছে ঠিক আছে।
উম। তুমিও আৰ্টছৰ নে? বিজনেচ মানে এতিয়া এতিয়া ধৰ তোমাৰ বি এ টো পাছ কৰিলোঁ যেতিয়া আৰু এতিয়া অলপমান বিজনেছ লাইনত সোমাব লাগে আৰু এতিয়া।
অ', লাগে লাগে লাগে ইটো ভাল কথা কৈছা দেই।
উম, মানে চাকৰিতে কিমান দৌৰি থাকিম আৰু এতিয়া চাকৰিটো পাওঁ নাপাওঁ কোনো, উম।
চাকৰি ল'ব দিছে সেইটো নহয় যে বিজনেছে কৰিম। কাৰণ বিজনেছটোত লাভ আছে, কিন্তু সেইটো নহয় যে তুমি তুমি বিজনেছো কৰিব লাগিব তুমি চাকৰিও কৰিব লাগিব হয়নে? তুমি এতিয়া ধৰা এতিয়া তোমাৰ বিজনেছ তোমাৰ মানে কি বিজনেছ কৰা মানে তুমি এতিয়া? তুমি কি বুলি ভাবিছা কি বিজনেছ কৰিম বুলি ভাবিছা?
ভাবিছো মানে যে বৰতা
হেল্ল' হেল্ল'? হেল্ল'?
হেল্ল' অ', হেল্ল'?
হেল্ল'?
হেল্ল'?
অ তোৰ মাতটো মাজে মাজে নাহে যে কিহৰ কাৰণে?
এই নেটৱৰ্কটো কাট নেটৱৰ্কটো মানে ঘপককে হেৰি পোৱা নাছিলে এতিয়া সেইটো কাৰণে।
অ অ, মই তুমি বিজনেচটো মানে কি বিজনেচ কৰিম বুলি ভাবিছা মানে এনেই?
এই বিজনেচটো মানে তোমাৰ আমাৰ বৰ্তাহঁতৰে ধৰ মানে ব্ৰইলাৰ ফাৰ্ম এখন খুলিছিল আৰু আগতে।
হয় হয়।
সেইখন মানে এতিয়া বৰ্তাহতে নুখুলো বুলি কলে।
তাৰপিছত?
তাৰপিছত মানে তাত ধৰ অকমান ৰিপিয়েৰিং কৰি ধৰ দুই তিনি হাজাৰ টকা এটা খৰচা হ'ব আৰু ৰিপিয়েৰিঙ কৰোতে।
হয় হয়।
বৰতাই কৈছে খুল' যদি খোল সেইখনকে। ধৰ এতিয়া ডাঙৰ মাটি, হুম
হয় হয় খুলিব পাৰা কিন্তু।
উম এতিয়া মাটিখিনিও ডাঙৰ ওচৰতে ধৰ তোমাৰ মই ভাবিছো গাহৰি ফাৰ্ম এখনো খুলি দিম পইচা কেইটামান ইনভেষ্ট কৰি। আৰু এক চাইডে তোমাৰ অলমান সৰুকে ধৰ তামোল বাৰী এখনো বনাই দিম আৰু তেনেকুৱা।
হয় হয়, শুনা তুমি বিজনেছ কৰি তোমাৰ এনে ইনভেষ্ট হবয়ে হয় নে?
উম।
যেনে মানে এনেকুৱাকে ইনভেষ্ট কৰা যেন তোমাৰ লাভত থাকা দেই এনেই যি যি এনে তুমি নোৱাৰা বস্তুটো গম পাইছা? কৰা ভালকে কৰা অকণ, মন দি কৰিবা মানে এনে ফাং-ফুং কৰি পেলাই বোলে মানে বিজনেছটো কৰি লাভ নাই।
উম ফাং-ফুং কৰি বিজনেছ কৰি লাভ নাই, কৰিলে মন দিয়ে কৰিব লাগে সঁচাকে কৈছা সঁচা কথা কৈছা।
পাৰ্টনাৰশ্বিপ লৈ লোৱা।
উম, তাকে পাট নাৰশ্বিপ ল'বলৈ মানে দাদা এটাই কৈছে মোক ময়ো কৰিম খুলো যদি দুটাই মিলি খোলো ব'ল বুলি কৈছে এনেকে।
তাকে ভাবিছো কৰো বুলি এতিয়া।
অ আচ্ছা।
তাকে আহা মাহৰ মানত খুলিয়ে দিওঁ নেকি এখনকে।
আৰু এটা কাম কৰিব পাৰিলা, পাৰ্ট টাইম এটা কৰিব পাৰা, ধৰা তোমাৰ বস্তু তুমি ঘৰতে বনালা ঘৰৰ পৰাই চেল কৰিলা।
অ সেইটোও কৰিব পাৰি।
মোৰ ইয়াতে বিজনেছ এটা আছে মানে, কৰা, মানে ৰ' মেটেৰিয়েল বিলাক আনিব লাগে তুমি।
উম।
তুমি সেইটো বস্তু আনি কেনে তুমি ধৰা বস্তুটো বনালা ঘৰতেই
অ।
বনাই তুমি ধৰা কাবাক বেচিব গ'লা মানে এইটো ভাল বিজনেছ যে সেই কাৰণে মই কথাটো তোমাক কৈ আছো। বুজিছা? ধৰা তোমাৰ এইটো যেনেকে আপুনি তুমি ধৰা হাৰপিক হাৰপিক ইউজ কৰা নে নকৰা মানে তোমালোকৰ ঘৰতটো কৰে ন'
অঁ কৰে কৰে কৰে।
হৰপিকো আছে তোমাৰ এইবিলাক গ্লাছ গ্লাছ ৱাছিং। হয়টো কি বুলি কয় এইটো বস্তু মানে লাগে এতলিষ্ট ঘৰ এটা হয়নে?
উম উম উম।
এনেকা ধৰা তুমি বস্তুটো ঘৰতে বনাব পাৰিবা।
অ' এইটোৱে অ'।
তাত তোমাৰ ব বটল। তুমি এনেকে কিনিব লাগিব বস্তুাত ইনভেষ্ট কৰিব লাগ ইমান ট দছ হাজাৰান তু ইনভেষ্ট কৰিব তাত।
উম।
তুমি তাত দহ হাজাৰমান ইনভেষ্ট কৰিলা।
উম।
দশ হাজাৰ তুমি ধৰা এইটো বস্তু কিনিলা।
উম।
তাত তোমাৰ চাৰিটা বস্তু থাকিব ঠিক আছে।
উম।
তোমাৰ গ'ল এটাই গ'ল তোমাৰ এইটো হৰপিক। উম আৰু এটা গ'ল ধ ধৰা তোমাৰ এইটো যোনটো মানে বাচন বৰ্তন ধুই যে।
অ'।
তাৰ লিকুইডটো আৰু এটা হ'ল তোমাৰ গ্লাছ ৱাছিং। আৰু এটা হৈ গ'ল তোমাৰ এইটো চাৰ্ফ বনাই যে কাপোৰ ধুব কাৰণে যে। এইটো বস্তু মনত ৰাখিবা। চাৰিটা বস্তু আহিব। এতিয়া মোক মানে ময়ো কৰি আছো মানে ঘৰতে কাৰণে তোমাক কৈছো আৰু বিজনেছৰ কথা।
অ' ভালে আছে বিজনেচটো এনেই তোমাৰ লাভ চাভ হৈছে নাই?
লাভটো হৈছে ৰবা। মানে লাভটো হ'লে বিজনেছটো ক'ব পাৰি ন' বস্তুটো কথাটো যে তুমি যে ইয়াকো ক'ব পাৰোঁ কৰ হয়নে?
উম।
মানে বিজনেছ বস্তু তুমি সবেই কৰিব ধুনীয়াকৈ কৰিব লাগে।
উম।
মানে ফাং ফুং কৰিলে বস্তুটো বেয়া হৈ য গম পাইছা।
ফাং ফুং কৰিলে পুৰা পইচাই ডুবি যাব বিজনেছতে। সেইটো কাৰণে পাৰ্টনাৰশ্বিপ কৰিলেও পাৰ্টনাৰটো এনেকুৱা ল'ব লাগে যেন সি বিজনেচত। ধৰ এটা আগ্ৰহ থকা আৰু।
হয় হয়।
তেনেকুৱা পাৰ্টনাৰ এটা ল'ব লাগে।
এতিয়া কিছুমানে খুলি লয় দুদিনমানৰ কাৰণে।
তাৰপিছত প্ৰথমবাৰটো ধৰ তোমাৰ। অকণমান লছ হোৱা যেন পালে পিছৰ বাৰটো নোখোলা হৈ থাকে আৰু বন্ধ কৰি দিয়ে লগালগ।
অ' সেইটো হয় বাৰু।
সেই তেনেকুৱা নহয় প্ৰথমবাৰ লছ খালেও অকণমান জোৰ কৰি আকৌ পিছৰ বাৰো কৰিব লাগে তেতিয়াহে আগবাঢ়িব পাৰি।
আৰু অ ঠিক আছে বাৰু আৰু তুমি ধৰা আৰু এটা কৰিব পাৰা এইটো কি কয় মাচৰুম খেতি নাম কোন থাকে নহয়।
অ মাছৰুম খেতিতটো শুনিছিলো নামটো।
মাচৰুম খেতিও তোমাৰ লাভ আছে কিন্তু তাত অকণ খাতনি আছে কিন্তু দেই।
অ'। ৰুমটো অ' আকৌ ৰুমটোও বন্ধ কৰি থ'ব লাগে তোমাৰ।
থাৰ্ম এখন খুলিব লাগিব।
উম।
যেনেকৈ বয়লাৰ তাতকৈ ডাঙৰ খুলিম এখন। বস্তু চব তুমি ওলোমাই ওলোমাই থব লাগিব, ঠিক আছে।
উম।
তুমি তাপ কিনি লবা তাৰপাছত পলথিন পাই নহয় আজিকালি ব্লেক পলিথিন যে।
উম, উম।
তাত তুমি তাত থব লাগিব বস্তু, পানী দিব লাগিব সময়ে সময়ে।
অঁ, অঁ।
উম।
পাৰে মাছৰুম খেতি কৰোঁ ক'লেও লাভ আছে। মাছৰুমৰ কেজিয়ে কিমান বাঢ়ি গৈছে এতিয়া।
হয়, হয়। এতিয়া আকৌ তুমি এইবিলাক ট্ৰেভিলিং- চেভিলিং যদি যোৱা মোক ক'বা দেই।
অঁ, ট্ৰেভেলিঙত যাব লাগিছিল এফালে এফালে মানে। অৰুণাচল যাম বুলি ভাবিছিলোঁ, অৰুণাচলত এতিয়া-
ঠিকে কৈছে বাৰু মানে মোৰটবিল অকণ মানে ভাল লাগিব বেলেগ মানে।
উম, অঁ, অঁ, থাকিব লাগে এইবিলাকো চক তোমাৰ।
হয়, হয়। মানে তুমি এনেকুৱা যদি যোৱা ওপৰ যদি কেতিয়াবা যোৱা নহয়- মানে পাৰ্চনেল গাইড যাবা দেই, এনেকুৱা মানে ভাড়া কৰি মানে ধৰা তোমাৰ এইটো- ৰিজাপ চিছতেমত যোৱাটো বেলেগ কথা। কিন্তু এনেকুৱা লাইন গাড়ীত গ'লে মানে কথাটো বেয়া হৈ যায় আৰু অলপ।
লাইন গাড়ীত গ'লে তোমাৰ আহিবৰ সময়ত আকৌ গাড়ী পাব নে নাই? আকৌ ধৰ ইয়াৰ পৰা গ'লা আধা বাটৰ পৰা আকৌ গাড়ী পাবানে নে সিফালে?
তাকে মানে গাড়ীত গ'লে কি হৈ গৈ, লাইনগত গ'লে মানে কি হয় হৈ গৈ? সিহঁত তুমি যতে ৰখিব কিন্তু ততে ৰখিব লাগিব, হয়নে?
উম।
যদি তোমাৰ পাঁচ কিলোমিটাৰ যদি এখন গাড়ী নিয়া, ইয়াত তুমি ধৰা জেগা যদি চাইছা বোলে ভাল লাগে ইয়াত। তুমি তাত ৰখি দিলা গম পোৱা, হয়নে? মানে সেইটো চিষ্টেম হয়।
আকৌ গলাগে, পাৰ্চনেল গাড়ী লৈ যাব লাগে গ'লে। এতিয়া অৰুণাচল যাম বুলি ভাবিছিলোঁ, অৰুণাচলত এই মাজতে বানপানী হ'ল।
হয়, হয়।
খবৰটো পাইছে নে নাই?
পাইছো, পাইছো বা কাৰণ নিউজ পুৰা উঠি আছে ত, পুৰা দলং-চলং পঙৰা ভাঙি দিছে, হয় নে?
সেইটো বানপানী হোৱাৰ পৰা মানে ভয়ো লাগি আছে অলপমান অৰুণাচল যাবলৈ।
এতিয়া এনে বাৰিষা চিজনত যে বৰষুণত মানে বানটো চবফালে আহে মানে।
অঁ, পানীতো আহেই আকৌ তোমাৰ ৰাস্তাবিলাকো খহি যায় কিছুমান।
হয়।
সেইবিলাক পাহাৰীয়া এলেকা না তাতে আৰু।
অঁ। হয়।
আৰু পিছে আমাৰ ঘৰত মা, দেউতা, মই, ভনী। আকৌ তোমালোকৰ?
আমাৰ-আমাৰ জইণ্ট ফেমিলি। আমাৰ -আমাৰ চব একে থাকো মানে বৰটা, খুৰা- কৰি চব আমি থাকো দিয়ক।
অওঁ, ঠিকে আছে। আমাৰো আছে আইতা- ককাহঁত মানে ওচৰতে, আমাৰ ধৰ বেলেগ বেলেগ আৰু ঘৰ যে। ওচৰা ওচৰিকে থাকে।
অ এ, তোমাৰ নামতো কিনো?
মোৰ নামটো জ্যোতিষ্মান হাজৰিকা। তোমাৰ?
মোৰ
উম।
মোৰ সঞ্জয় ঘোচ।
উম, বঢ়িয়া।
হেল্লো'।
হ'ব দিয়া নহ'লে পিছত ফোন কৰিম ন আকৌ।
হ, এই কি কৈছা?
অলপ পিছত ফোন কৰিম নহ'লে হ'ব দিয়া। মই অকণ মানে এইফালে যাওঁ, উম, মইও অকণ এইফালে যাওঁ মানে।
হ'ব ঠিক আছে বাৰু থেংক ইউ।